হেল্ল',
অ কি কৰি আছা।
এই তোমাৰ অফিচত আছোঁ।
অ অফিচত আছ নেকি ইমান দেৰিলৈকে।
এ কি কৰিবা মানে এই যি বৰষুণ দিলাক বাপ বাপৰে বাপ মই বানপানীত ফাঁচি পিনে আহিলো অ।
অ ক'ত ফছিলা বানপানী।
বানপানীত মানে তুমি এই পুৰবি দাইৰ পৰা ছিক্স মাইল পুৰা। পুৰাণ বস্তি চব ফাছি আহিলে তোমাৰ অ।
পুৰবীৰ টাইটতো পূৰা বানপানীয়ে পুৰবীৰ চব জাবৰাকেইটা তাতেই নালাত পেলাই থাকে।
হয় হয় আৰু কি হয় মানে। পুৰবি ডায়াইৰ এই তোমাৰ এই পানীকেইটাও খুলি দিয়ে না।
অ অ চব বৰষুণ দিলে অ অ।
উম লগে লগে আৰু বানপানী লাগি যায়।
অ।
আৰু কি কৰিবা আৰু এই মানুহকেইটা মেইনটেনটো নকৰে বহুত।
অ হয়।
আৰু খন উঠে।
অ অ, অ কেতিয়া যাই পালা অফিচত অফিচতে গৈছা কেতিয়া।
অফিচত মই এতিয়া পালো অলপ। পিছতে পালো তোমাৰ বিশ মিনিটমান হ'ল অ, তাৰ পিছত অকমান যাই পিনি অকমান ৰেষ্ট কৰিম। মোক অলপমান গা চা ধুই লওঁ।
গা চা ধুই পিনি অকমান ৰেষ্ট কৰি লওঁ।
অ অ।
অ অ। কি কৰোঁ আৰু ভাত,
অ অ ভাত খোৱা নাই মই এতিয়া খাম আৰু অলপ পিছাই দেৰিকে অ, উম মই বনোৱা নাই চিষ্টাৰে বনাই আছে।
অ অ কি বনাইছে।
কিবা বনাই আছে চোৱা নাই মই।
অ হয় নেকি।
অ তুমি কি আজি কিন মানে এইটো অফিচতে থাকিবা নেকি।
অ আজি অফিচতে থাকিম মই মানে কি। কৰিবা আৰু এই উপায় নাই আৰু মই
অ অ কিবা খালেনে।
একো হোৱা নাই।
অ
ক'ত পাম বৰষুণতে একো নকোৱা নাই আজি একো খাব নোৱাৰো। অ আজি চব দোকান বন্ধ আজ আজি ৰবিবাৰো ন তোমাৰ।
অ
অ আজিৰ চানডেও হয় তোমাৰ, এই কা কৰবি কৰবে। ধোৱালাই। আৰে আবি হা টিফিন মানে লৈ যোৱা নাই মই গমেই পোৱা নাছিলো মানে এনেকে ফাচি যাম মই। অ গম পালেচোন লৈ গলেও হ'ল আৰু ৰ বিনদাস তোমাৰ অ।
অ মানে কালি আহিবা আৰু অফিচৰ পৰা ডাইৰেক্ট।
অ কালি আহিম বাইকটো ল'বা যাম।
অ অহ বাইকটো ক'ত থৈছা।
বাইকটো তোমাৰ। অ মই এই কোনোবা এটা চিনাকি আছে মোৰ। এই দোকানত তাতে থৈছো হয়।
কিমান টাইম ফাছিলা বৰষুণত এই বানপানীত।
অ তোমাৰ মই চাৰিটাত ওলালোঁ ঘৰৰ পৰা।
অ
তাৰ পিছত ৰাস্তাত বহুত অ ৰাস্তাত জোৰে বৰষুণ দিলাক। কোন আছিলে ত ময়। ৰখি গলো এটা দোকানত আকৌ ভাবিলোঁ কি বৰষুণটো নৰুখে পৰথিনটো ললো আকৌ চাৰে চাৰিটা বজাত ওলাই গলো ভিজি ভিজি ওলালো তেতিয়া পৰা দেখ খা পালো এ পুৰবি মে দাইৰেক তোমাৰ পুৰা।
অ অ তাতে ট্ৰেফিক জাম লাগছে।
অ এচিয়া তাতে ট্ৰেফিক জাম লাগিছে এতিয়া মই কি কৰো কি নকৰো তোমাৰ।
অ তাতে খতম।
তাৰপিছত মই আকৌ বাইকটোত তোমাৰ পলথিন চলিথিন চেলেঞ্চনত বান্ধিলো পানী নোযোৱা কে তাৰপিছত মই ঢেকা ঢেকা ঢেকাই ঢেকাই কোৰান বস্তুি আহিলো আকৌ উৰাণ বস্তি পৰা। আকৌ অলপমান ঢেকাই ঢেকাই ঢেকাই এটা ওচৰ দোকানী এটা মোৰ চিনাকি আছিল।
তেওঁ ঘৰতে কৰি দিলো বাইকটো।
অ তাতে থৈ দিছ অ ভালে কৰছা।
মানে থব লাগিব মানে কি কৰিবা তুমি জানা না? তোমাৰ একবাৰ মানে ইঞ্জিন টো বেয়া হৈ গলে মানে তোমাৰ। দচ, পোন্ধৰ হাজাৰ লাগি যাব তোমাৰ।
হয় হয় হয়।
অ'
অ' অফিচত কেনেকে গলি খোজকাঢ়ি গলে নে গাড়ীত গ'ল?
খোজকাঢ়িয়ে গ'লো তোমাৰ মই।
অ খোজকাঢ়িয়েই গ'লা।
হয়। বানপানী তোমাৰ এই চাইভাৰ মন্দিৰত দেখা পাইছা না?
অ চাইভাৰ মন্দিৰত অ অ
চাইবাৰ মন্দিৰত পুৰা পুৰি আছে তোমাৰ বানপানীত।
অ'
অ, কি কৰিবা আৰু এনেকে মাঠা চাৰা পুৰা বিষাই গৈছে।
অ',
আৰু পুৰা ভিজি আছো না তোমাৰ
হয়- হয়।
অ, আৰু এই বহুত লেতেৰা লেতেৰা পানী পুৰা মানে পুৰা গাত চিতা পৰি আছে। তোমাৰ যোন যোন গাড়ী অ, গাটো ধুলো।
অ',
গাটো ধুলো বাপৰে বাপ নহ'লে মই শুব নোৱাৰো।
অ
অ, এতিয়া কি কৰি আছা তুমি বৰ্তমান?
মই বৰ্তমান পঢ়ি আছিলো।
অ, পঢ়ি আছা নেকি?
অ, পঢ়ি আছিলো অলপ অ, পঢ়ি কিনে যোৱাতো গাছত উঠিছিলো অ,
ভালেই যেতিয়া তুমি মানে ঘৰত আছা আজি মানে। এতিয়াতো বৰ্তমান কাপোৰ চাপোৰ বন্ধ কৰি অফিচতটো বন্ধ কৰি এনে শুই আছো এতিয়া।
অ, অফিচত কি বিচনা চিচনা আছে নেকি?
আছে-আছে-আছে।
অ',
বিচনা চিচনা চব আছে চিন্তা কৰিব য'ত নাই আৰু।
অ',
অ, লগত এটা ভাইটিও আছে।
অ, ভাইটিও আছে নেকি?
অ',
অ',
আমি দুটা একেলগতে শুই যাম আৰু কি কৰিম।
অ, আৰু বেলেগ মানুহকেইটা নাই।
নাই - নাই আৰু বেলেগ মানুহ কথা নাই।
অ',
হম।
কি আজি পুৰা ম মোবাইল চাই থাকিবা নেকি ৰাতিটো
অ, সেইটোৱে কৰিব লাগিব আৰু কি কৰিম আৰু। অফিচত মানে এতিয়া তোমাৰ ঠাণ্ডা - ঠাণ্ডা লাগি আছে। এটাই ব্লেংকেট আছে অ, এটাই ব্লেংকেট আছে তোমাৰ। সেইকাৰানে
অ',
সেনেকে কৰিব লাগিব অ,
অ', অ',
আৰু আজি এনে ভালে হ'ল তুমি ফুৰবা চুৰবা যোৱা নাই।
অ, ফুটবল চুটবল যোৱা নাই বৰষুণৰ কাৰণে। তুমি - তুমি - তুমি এইটো যোৱা নাই চাগে।
নাই - নাই ম মই ক'ত গৈলো মই ভাবিছিলো কাপোৰ কিন ল'ব যাও নেকি। এ খতম। তোমাৰ যি বৰষুণ বিলাক মোৰ - মোৰ দে খি বেয়া হৈ গ'ল এতিয়া ভিজি - ভিজি বাপৰে বাপ।
হয় - হয়।
এতিয়া মোৰ গায়ে বেয়া হ'ব চাবাচোন তুমি তিনিদিন চাৰিদিনৰ পিছত গায়ে বেয়া হৈ যাব।
গাৱতো বেয়া হ'ব জ্বৰ চৰ আহিবই বৰষুণত ভিজিলে এনেকাই হয় আৰু।
মই কালিও ভিজিলো আজিও ভিজিলো।
অ, দুইদিন।
দুই দিন ভিজিলো লগাতাৰ।
অ কালি কি ৰাতিপুৱাই ঘৰ ঘৰত আহিবা না অফিচতে থাকিবা কালি
নাই নাই ঘৰত আহিব লাগিব
অ অ ঘৰত আহিবা আকৌ অফিচত যাবা নেকি কালি?
উ ঘৰত আহিম অকমান শুম তাৰ পিছত সন্ধিয়া মানত ওলাম।
অ, সন্ধিয়া মানত ওলাবা।
অ, মানে আজি গোটেই ৰাতিটো শুব নোৱাৰিমে।
অ',
অ', সেইকাৰণে তুমি ইয়াত মই ইয়াতে শুলে ভাল
হয় হয় হয়
কি কৰিবা আৰু আঞ্জা চাঞ্জা খাব নোৱাৰিলো।
অ তেতিয়াও বিচাৰিবা ক'তবা দোকান চোকান অলপ আগলৈ যায় কিনা
এ কি বিচাৰো এতিয়া তোমাৰ ভৰি মোৰ খোজকাঢ়া মানে মন নাই আৰু তোমাৰ
অ খোজকাঢ়া মন ভৰি কি পুৰা বগা হৈ গৈছে পানী দি
পুৰা বগা পুৰা
অ
আৰে কম মানে তুমি নিজে ভাবা আহ চাৰে চাৰিটা বজাত পুৰা লয়
অ
আঠটা দহটাত মই অফিচ পালো পানীৰ পৰা কিমান ঘন্টা হ'ল তিনি ঘণ্টামান হ'ল
হয় হয়
তিনি চাৰি ঘন্টামান হ'ল ভৰিটো পানীতে আছে মোৰ
অ অ
ফুলি ফুলি বগা হৈ গৈছে হে হে
এহে হে
এ ভৰিতো কেনেকে ফুলি যায় পানী লাগিলে
পুৰা বগা বগা ফুলি যায় হে এ।
অ আৰু তোমাৰ এই কি হয় আৰু
এই এলাৰ্জি চেলাৰ্জি হয় যে অ
চেণ্ডেল পিন্ধিছিলো সেকাৰণে ভাল লাগিছে অলপমান মানে।
অ অ অ
জোতা পিন্ধিলে মানে খতম আৰু অ জোতা পিন্ধিলে আৰু খতমে তোমাৰ
হয় হয়
উম পুৰা ভৰিও গোন্ধাব তোমাৰ হয় হয় হয়
তেল তোমাৰ এ ভেচলিন এই চাবোন দি দিছে না ভৰিটো
অ অ দিছো দি
অ পানী বহুত জমচ থাকে গম পোৱা না এই জমচ গেইটাৰ পৰা অ সেইটো দি এলাৰ্জি হয়
এই কেইটামান কি হয় মানে কি কৰি আছো জানানে কেইটামান এই এনে ভিডিঅ' বনোৱাতে বনোৱাতে তাতে ডুবি ডুবি ভিডিঅ' বনাই আছে এই কোৰান বস্তিত অহ এ কুৰান বস্তু এ চাব পাৰে তুমি এই চাব পাৰে আপুনি হলে ইয়াতে ডুবি আছো আমি ভয় লাগি আছে
অ কিমান কিমান পানী হৈছিল তেতিয়া?
এ তোমাৰ এই পেটলকো আহিছিল অঁ, অঁ, আহ পেট-পেট।
এই ৰেস্কিউব বট-চট অহা নাছিল নেকি, এনে মানুহকেইটাক ল'বা কাৰণে?
গলিত ক'ত আহিব, চিক্সমাৰত আহিছে নেকি? ছিক্স মানত আহিব পাৰে, তাতে তোমাৰ ইয়াতে অহা নাই তোমাৰ এই পুৰাণ বস্তিত গলি-চলিত নাহে না?
অ কি তুমি পুৰাণ বস্তি হৈ যোৱা নেকি গলি দি?
অ মই গলি দিয়ে যাও মানে তাতে মানে ছিক্স মাইল দি গ'লে মানে তোমাৰ ট্ৰেফিক পাম
অ
অ এইকাৰণে ভাল নালাগে কৰান বস্তি দি চিধা চিধি ওলাই গলে ভাল লাগে আৰু।
অ
তুমিতো গৈছাই চাগে তাৰে পৰা অ মানে ভালে লাগে নে
অ ভালে লাগে জালে, ই চৰ্ট কট হয় ৰাস্তাটো।
চফ-টব থ হয় আৰু তোমাৰ অকমান ভালো লাগে, খালি-খালি ৰাস্ত তাৰ, জলি যাই পোৱা, ছিক্স মানত গ'লে তোমাৰ সদায়ত তুই‌ যাম
অ ট্ৰেফিক জাম হয়।
আৰু ট্ৰেফিক পুলিচ'অ থাকে তোমাক ধৰিব, হো'হ।
অ হেলমেট-চেলমেট নিপিন্ধিলে।
অ সেইকাৰণে গলি-গলি দিও, গুচি গ'লে ভাল লাগে আৰু।
তুমি কি হেলমেট লৈ লৈ নোযোৱা নেকি?
হেলমেট লৈ যাওঁ, হেলমেট পিন্ধাকে মই গাড়ীয়ে নচলাও আজিকালি মানে অ অ দিয়া ৰাখো দিয়া। অ অলপমান মই গাত মানে তেলটো লগাই লওঁ অ। অহ দিয়া।
এয়া।